হেল্ল' হেল্ল' মাতটো অহা নাই কি কৰি আছা কি কৰি আছা
তুমি কি কৰি আছা অ', খালো বাৰু
ময়ো এ ময়ো চাহ খালো খাই এতিয়া এনে আছো বহি এনে বোলো অলপ তোমাৰ লগত কথা পাতো
অ', কোৱাচোন বাৰু
ফ্ৰী আছা নে নাই এ নে ব্যস্ত আছা
অ', নাই আছোঁ দিয়া মানে ব্যস্ত নাই বাৰু কোৱা অ',
অলপ বোলো তোমাৰ লগত ডিচকাছ কৰোঁ দেশ দুনীয়াৰ দেশ দুনীয়াৰ কথা এতিয়া দেশ ধুনীয়াৰ কথা বুলি ক'লেতো আমাৰ ভাৰতবৰ্ষখন আহিবই এতিয়া ভাৰতৰ মানে ভৱিষ্যতটো কেনেকুৱা ধৰৰ ধৰা তোমাৰ লগত অলপমান তাকে আলোচনা কৰো তাকে ভাবিলো ফোনটো কৰো
আচ্ছা মানে ভৱিষ্যতে ধৰা ভাৰতখন কি হ'ব বা এতিয়া অ' এতিয়াতো পৰিস্থিতি বহুত বেয়া চলি আছে কিছুমান এতিয়া মানে পে পেট্ৰলিয় আঁ ছিলিণ্ডাৰ এবিলাকৰ কমি হৈ আছে বহুত আৰু মানে ক'ব গ'লে এতিয়া ভৱিষ্যতে ভা ভা মানে এইটো এইটো ত টাইমত এইটো সময়ত আমাৰ এইটো এইবিলাকৰ কমি হৈ আছে লগতে কিন্তু এটা চাইডৰ পৰা চাব গ'লে ভাৰতখন মানে
উন্নত হৈ যাই আছে মানে উন্নত অ' উন্নত হৈ যাই আছে আৰু
মানে মোৰ মতে ক'ব গ'লে এতিয়া মানে ভাৰতবৰ্ষখন মানে যোৱা তোমাৰ পোন্ধৰ বিশ বছৰত মানে যথেষ্টখিনি আগুৱাইছে আগতেও মানে ভাৰতবৰ্ষত মানে স্বাধীনতাৰ পৰাই মানে লাহে লাহে মানে তোমাৰ উ উন্নতিৰ ফালে গমন পঢ়িছিল বাৰু মই মানে প পঢ়িছো আগৰ কথাখিনি তথাপিও মানে নিজৰ চকুৰে দেখাত মানে পাইছো আৰু যে বিশ বছৰ মানৰ পৰা ভাৰতবৰ্ষখন মানে দ্ৰুতগতিত আগবাঢ়িছে এতিয়া মানে
উম কাৰণ চোৱা ভাৰতত যুৱ যুৱ প্ৰজন্মৰ আমাৰ সংখ্যাটো বেছি গতিকে তেওঁলোকে যদি সঠিক শিক্ষা আৰু দক্ষতা লাভ কৰে তেন্তে দেখোন নিশ্চয় আগবাঢ়িব আৰু আগবাঢ়িয়ে আছে, লগতে মানে আমাৰ ধৰা কিছুমান বিজ্ঞানৰ, এতিয়া বিজ্ঞান বহুত আগবাঢ়ি আছে, এইটো সময়ত আগৰ দিনৰ মানুহে মানে বিজ্ঞানতটো ইমানো মানে, তেওঁলোকে ধৰা ইমানো, আহ মানে সচা বুলি ভাবা নাছিল, কিন্তু এতিয়া মানুহে বিজ্ঞানকে বিশ্বাস কৰে লগতে মানে প্ৰযুক্তিৰ ক্ষেত্ৰতো, ভাৰত দ্ৰুতগতিত আগবাঢ়ি আছে।
সেইটোৱেতো, এতিয়া মানে তোমাৰ কি হৈছে, যে মই যে ক'লো, যোৱা বিশ বছৰ মানৰ পৰা ভাৰতখন-ভাৰতখন আগবাঢ়ি আছিলে, আগবাঢ়ি আছিলে কিন্তু মানে বিশ বছৰ যিটো হিচাপত আগবাঢ়িছে, সেইটো হিচাপত মানে আগতে আগবঢ়া নাছিলে, কাৰণ এই বিশ বছৰত মই কোনো চৰকাৰক ক'ব যোৱা নাই, যে চৰকাৰে ভাল কৰিছে বেয়া কৰিছে, তথাপিও মানে কিছুমান এনেকুৱা পদক্ষেপ লৈছে, যাৰ ফলত মানে ভাৰতখন সামৰিকভাৱে বহুত শক্তিশালী হৈ পৰিছে। আৰু সা-শক্তিশালী হৈ পৰাৰ কাৰণ, এটাই যে চৰকাৰে আমাৰ দেশৰ সীমান্তত থকা সৈন্য বাহিনীসকলক, মানে ফ্ৰী হেড দিছে, মানে নিজৰ ইচ্ছা মতে মানে যিটো বেয়া দেখিছে, তাত মানে হস্তক্ষেপ কৰিবলৈ মানে অনুমতি প্ৰদান কৰিছে, ইতিমধ আৰু সেইটোতো সেইটোৱে, আমাৰ আৰু লগতে আমাৰ, আমাৰ-আমাৰ বৈদেশিক মন-মন্ত্ৰালয়ৰ ফালৰ পৰা বৈদেশিক মন্ত্ৰীয়ে তোমাৰ, আমাৰ যি খিনি ভাৰতবৰ্ষৰৰ, ওচৰে পাজৰে থকা দেশ হওক। বা আমাৰ যিখিনি ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হওঁক, বা যিখিনি মানে আমাৰ এ এইটো কি বুলি কয় মহাশক্তিত যেনেকুৱা তোমাৰ, আমেৰিকা ইউ-ইউৰোপ বা ৰাছিয়া এইবিলাক ৰাষ্ট্ৰৰ লগত পৰ্কটো ভাল গঢ়ি উঠাত, মানে যথেষ্ট মানে অৰিহণা যোগাইছে, আৰু আমাৰ মন্ত্ৰালয় বৈদেশিক মন্ত্ৰালয়ে ত সেনেকে, আগবাঢ়িছে, আমাৰ দেশখন বাকী মানে বাহিৰা ৰাষ্ট্ৰৰ লগতো সম্পৰ্কটো ভাল গঢ়ি উঠিছে, এতিয়া তুমি যে ক'লা যে আমাৰ দেশত মানে নৱপ্ৰজন্মৰ বা যুৱ শক্তি বেছি আছে, অন্য দেশত
উম, কেৱল মানে যুৱ সমাজেই নহয়, যু মানে যুৱ সম মাজে নহয় কিন্তু লগতে মানে, শিক্ষক, বিজ্ঞানী, কৃষক, চিকিৎসক, উদ্যোগপতি প্ৰতিজন নাগৰিকৰ অৱদান সমানে প্ৰয়োজন, এখন দেশ, মানে তোমাৰ আগুৱাই যাব, ধৰা আগুৱাই যাবৰ কাৰণে ইয়াৰ লগতে তেনেকে আমাৰ গোটেইবিলাক মা মানুহৰে মিলা প্ৰীতি আছে, যিহেতু আমাৰ ভাৰতখন এখন মানে জন বহুত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে, সেইকাৰণে আৰু আমাৰ যিটো আমাৰ সংবিধান মানে, এ কি বুলি কয় গণতান্ত্ৰিক দেশ বুলিও কোৱা হয়, লগ লগতে চবৰেৰ কাৰণে, মানে এতিয়া তোমাৰ নীতি নিয়মবোৰ সমানে হৈছে, ল'ৰা, ছোৱালী মানে, আগতে ধৰা ছোৱালীবিলাকক বিয়া দি দিছিল, বা পঢ়া শুনাত তোমাৰ
কৰিব দিয়া নাছিল, সোনকালে বিয়া হব দিছিল, আৰু সেই এতিয়া মানে, সেই নীতি নিয়ম বিলাক, কিছুমান ৰু মানে ল লগাইছে। যে এ কিবা উম, একৈশ বছৰৰ ওপৰতহে বিয়া পাতিব পাতিব পা ৰিব ছোৱালীৰ শিক্ষা আহিছে, তাৰপিছত বহুত ধৰণৰ আঁচনি আহিছে আইন কানুন হৈছে, ত' সেইকাৰণে মানে উম, ভাৰতখন আগবাঢ়ি থকা বুলি ভাবো, আৰু শিক্ষাৰ ক্ষেত্ৰতো, মানে বহুত এ শিক্ষা ভৱিষ্যতৰ ক্ষেত্ৰতো মানে বহুত, আগ বাঢ়ি আছে, আজিকালি ধৰা অনলাইন শিক্ষা, স্মাৰ্ট ক্লাছৰুম, ডিজিটেল শিক্ষাৰ ব্যৱস্থাও বহুত বৃদ্ধি পাইছে, যেতিয়া লকডাউন হ'ল ক'ৰ'না আহিল, ক'ৰ'নাৰ পৰা মানে, আহ, কৰুণাৰ ফলত অম, মানে ছাত্ৰ ছাত্ৰী বিলাকে ঘৰতে থাক কি মানে মোবাইলৰ জৰিয়তে বা ইন্টাৰনেটৰ জৰি়য়তে মানে উন্নত শিক্ষা লাভ কৰিছে আৰু বহুতে।
সেইটোৱেতো এতিয়া মানে, ত, অ', ভাৰতবৰ্ষ, তুমি ক'লা এতিয়া মানে যিটো না-নাৰী শক্তিও আগবাঢ়িছে। কিন্তু মানে ভাৰতবৰ্ষখন বুলিয়ে নহয়, বেলেগ দেশো যদি আগবাঢ়িব লা তাকে তাতে মানে নাৰীৰ ভূমিকা থাকিব লাগিব। মানে পুৰুষ-মহিলা সমানে উভয়ে মানে কুলুৱে আগবাঢ়িব লাগিব মিলা-প্ৰীতিৰে। মানে কিছু আগতে এনেকুৱা আছিলে তুমি কোৱাৰ দৰে মানে, আগতে আ-আমাৰ সমাজত কৰে মহিলা জাতিটোক মানে অলপমান তলত ৰখা হৈছিলে। তুমি যিটো কৈছা, সেনেকা মানে হোৱা নাছিলে। এতিয়া বৰ্তমান যিহেতু ছু চৰকাৰে পদক্ষেপ লৈছে যে পুৰুষৰ লগতে নাৰীয়েও বহুত মানে, সকলো সুবিধা লাভ কৰিব শিক্ষাই হওঁক, যিয়েই হওঁক চবত তাতে মানে নাৰীৰো হস্তক্ষেপ থাকিব। সেইকাৰণে মানে এতিয়া ভাল হৈছে। মানে পুৰুষ-মহিলা উভয়ে মানে উন্নতিৰ পথৰ ফালে আগবাঢ়িছে, আৰু লগতে যেনেকে তুমি ক'লা আমাৰ দেশত মানে বিভিন্ন ভাষা-সংস্কৃতিৰ লোক আছ ছে জনজাতিৰ লোক আছে। সকলোখিনি এক কৰি ৰাখিছে বাবে এ এতিয়া বৰ্তমান আমাৰ ভাৰতখন মানে অন্য দেশৰ চকুত ভাল হৈ পৰিছে, কাৰণ এখন দেশত ইমান ভাষা-সংস্কৃতিৰ, জনজাতিৰ মানে লোকক মানে চ-চম্ভালি ৰখাতটো ইমান সহজ নহয়। সেইকাৰণে এতিয়া সেইটোতো হৈছে, লগতে ক'বলৈ গ'লে এতিয়া, তুমি যে কৈছিলা তেতিয়া যে হেৰি কি বুলি কয় এইটো আমাৰ নৱপ্ৰজন্ম মানে, এইটো কি বুলি কয় উঠি অহা প্ৰজন্ম বেছি। মানে সংখ্যা বেছি। দেশতকে। সেইকাৰণে মানে এতিয়া জাপানৰ দৰে দেশ, মানে উন্নত দেশেও মানে আমাৰ ভাৰতবৰ্ষত মানে ই-এ-নতুন প্ৰজন্ম বিচাৰি আহিছে যাতে তেওঁলোকৰ কোম্পানী হওক, তেওঁলোকৰ এ সমূহত চাকৰি কৰিব পাৰে। কাৰণ তেওঁলোকৰ দেশত আমাৰ তুলনাত সিমান নতুন প্ৰজন্মৰ মানে সংখ্যা কম। সেইকাৰণে মানে এইটো আমাৰ কাৰণে গৌৰৱৰ কথাই আমাৰ দেশখনৰ কাৰণে।
উম, উম।
খনৰ জি ডি পিও-জি ডি পিও বাঢ়িছে।
অ', আজিকালি ধৰা এ-এ- এ আই আহি গ'ল। এ আই অহাৰ লগে-লগে ধৰা বহুতো পৰিৱৰ্তন আহিল। এ আই আমাক শিক্ষা, চিকিৎসা, কৃষি, বেংকিং, উদ্যোগ চৰকাৰী সেৱাত মানে অধিক গতি আৰু দক্ষতা আনিব। আনিছে, অ-মানে আগত
আছে বাৰু এতিয়াও, আৰু লগতে মানে পিছলৈও আনিব বুলিটু মই ভাবো। লগতে মানে ভৱিষ্যত তে এ আইৰ সহায়ত চিকিৎসকে ৰোগ বিলাক এনেকে মানে দূৰৰ পৰাই মানে চিনাক্ত কৰিব পাৰিব। লগতে ধৰা কৃষকসকলে মাটিৰ ব্যৱস্থা মানে সকলোবিলাক
এ আইৰ যোগেদিয়ে মানে এতিয়া ধৰিব পাৰিব। যদি কিবা তাতে সমস্যা আছে, মানে সমস্যা নাই তেনেকুৱা আৰু। ইয়াৰ ফলত মানে সময় আৰু ধন দুইটাই ৰাহি হব বুলি মই ভাবোঁ।
উম, এতিয় মইও সেইটোতো হয়ে। লগতে মানে এই ভুলেটো এই ভুলটোৱোটো অ, কিছুমান মানে এনেকুৱাত দে মানে, ব বৰ্তমান দেখা পাওঁ কিছুমান সমস্যাও আছে। আমাৰ দেশখন মানে যদিও আগুৱাই গৈ আছে, আৰু কিছু ক্ষেত্ৰত মানে কিছ আহিব লগীয়া হৈছে যেনেকুৱা এতিয়া মানে তোমাৰ চাব পাৰা যে, বৰ্তমান বিশ্বত যুদ্ধৰ পৰিৱেশ চলি আছে গতিকে সেই যুদ্ধৰ মাজত আমাৰ দেশখনতো বহুত প্ৰভাৱ পৰিছে। তোমাৰ তেলৰ দাম কি, পেট্ৰলিয়ামৰ দাম তুমি কৈছ সেই নিয়মত যে বাঢ়িছে কিবা হৈছে। সেই বস্তুটো আমি কন্ট্ৰল কৰিব মানে মিলাই ৰাখিব পৰাকৈ মানে ক্ষমতাটো মানে লাগিব বৰ্তমান সেইটো অলপমান উন্নত কৰাটো মানে প্ৰয়োজন চৰকাৰে মানে যে, যুদ্ধখন হৈছে আমাৰ দেশত তেলৰ দামটো মানে নবঢ়াই কেনেকে মানে তোমাৰ মিলাই ৰাখিব পাৰে কেনেকা মানে এইটো
এইকাৰণেতো কৈছে নহয়, আমাৰ দেশৰ, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে, যান বাহন বিলাক কমাই চলাব দিছে মানুহক য'ত মানে তোমাৰ ধৰা তেল নালাগে সেই উম, সেই যান বাহন চলাব দিছে কৈছে নহয়
উম, উম।
নিউজত পাইছিলো আৰু লগতে তুমি তোমাৰ সোধো এটা কথা যে, তুমি ভাবানে? যে, শিশু বিলাকে শিক্ষাৰ সুযোগ মানে ভ ভৱিষ্যতত পাবনে সমানে? মানে শিশু মানে ধৰা ল'ৰা ছোৱালীয়ে এতিয়াতো পাইছে হ'লেও মানে
নিশ্চয়, নিশ্চয়, নিশ্চয়ৰ কাৰ আমাৰ সংবিধান অনুসৰি ইয়াতে পঢ়াক লৈ কাৰো বাধা নাই অন্তত শিক্ষাৰ অধিকাৰ সকলোৰে আছে, মৌলিক অধিকাৰ হিচাপে সংবিধান মানে আমাৰ সংবিধানৰ আধাৰত গতিকে শিক্ষাত কৰো কোনো বাধা নাই। গতিকে যদি আমাৰ নৱ প্ৰজন্ম বা নতুন প্ৰজন্ম ঠিয় প্ৰজন্মৰ শিশুসকল যদি আগ্ৰহী শিক্ষাৰ প্ৰতি তেনেহ'লে তেওঁলোকক শিক্ষাত বাধাত প্ৰদান কোনেও কৰিব নোৱাৰে, সেইটো মানে চৰকাৰেও বহুতখিনি মানে আপুনি দিছে যে, এনেকে এনেকে শিক্ষা কৰি শিক্ষাত মানে আমাৰ নতুন প্ৰজন্মতো আগুৱাই যাওঁক যাতে তেওঁলোক আকৰ্ষিত হওঁক তাৰ শিক্ষাৰ প্ৰতি তাৰ তুলনাত মানে যথেষ্ট খিনি আগবাঢ়িছ আগতকৈ, দেখি ভাল লাগিছে।
তাকেতো আমাৰ ভাৰতৰ মহা কা গৱেষণাৰ উম, মানে ভি ভিত্তিটো মানে উম, মানে গৱেষণাৰ সেই মানে তোমাক কি বুলি কম বহুত মানে তোমাৰ ভাল কৰি আছে, কাৰণ আমাৰ বিজ্ঞানী সকলে মহাকাশ গৱেষণাত গোটেই বিশ্বজুৰি ভাৰতত সুম সুনাম বৃদ্ধি কৰি আহিছে, কাৰণ চন্দ্ৰায়ন থ্ৰী নে টো খন যে, চন্দ্ৰত গৈ পালে য'ত মানে তোমাৰ অকল ভাৰতে সেই মানে পইন্টত নামিল, কিবা তেনেকুৱা পাইছিল
সিটোৱে অ', সেনেকুৱাটো, সেনেকুৱাটো, সেনেকুৱাটো আগবাঢ়িছে লগত ত এতিয়া মানে আমাৰ ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে আগবাঢ়িছে কাৰণ শক্তিশালী হ'লেই নহ'ব অৰ্থনৈতিকভাৱেও অৰ্থনৈতিকভাৱেও শক্তিশালী হ'ব লাগিব দেশ এখন গতিকে সেই হিচাপে চাব গ'লে বিভিন্ন দেশ বিদেশৰ দেশ আমাৰ ভাৰতবৰ্ষত ভাল, ভাল ডাঙৰ, ডাঙৰ কোম্পানী বিলাক আহিছে তোমাৰ টেচলা হওঁক তোমাৰ চিমি কাউন্দ্দৰ কণ্ডাক্টৰক কোম্পানী হওঁক সেইবোৰ আমাৰ মানে ভাৰতবৰ্ষলৈ এতিয়া আহিছে তাতে মানে বহুতো আমাৰ নৱপ্ৰজন্মই সংস্থাপন পাব তেনেকে আমাৰ ইকনমিক গ্ৰোপটো বাঢ়িব মানে অৰ্থনৈতিক আমাৰ শক্তিটো বাঢ়িব, তেনেকুৱাই আৰু ভাগ ভকন মানে চাব গ'লে এতিয়া আছে।
অ'।
তাকে আৰু কথাখিনি পাতিলো তোমাৰ লগত
অ', পাতি ভালে লাগিল বাৰু। ভৱিষ্যতে আৰু উন্নত হওঁক ভাৰত তাকে আৰু আশা।
সেইটোৱেটো আশা কৰিছো দিয়া বাৰু ৰাখো এতিয়া।
দিয়া ঠিক আছে।
উম।